এ এনেই, কোৱা?
আচ্ছা ময়ো চাহ খাই আছোঁ। উমহ। উমহ, ক্লাছ কৰিব গৈছিলো পাইছোহে
অ চাৰে চাৰিটালৈকে আছিল ন
উম তোৰ কি তোৰ ৰাতিপুৱা আছিল নেকি আজি?
মোৰ মৰ্ণিং কলেজতে।
আচ্ছা কি থিয়ৰী কৰাইছে।
থিয়ৰী অ, মই আজি নগলো মোৰ গা ভাল নহয়।
আচ্ছা, মিছ কৰিলে আকৌ এক্সটেণ্ট কৰি দিব বুলি শুনিছিলো। মিছ কৰিলে আকৌ এক্সটেণ্ট কৰি দিয়ে বুলি শুনিছিলো।
হে আমাক কোৱা নাই বাৰু তেনেকে একো।
আচ্ছা আমাক কৈছে মিছ কৰিলে এক্সটেণ্ট কৰি দিব বোলে।
নাই তেনেকে খতি কৰা নাই বাৰু তে আজি কৰিলোঁ মোৰ একদম গা ভাল নহয় ৰাতিপুৱা উঠি পেলাই যাবলৈ লৈছোঁ। কে, মোৰ মানে কালি পৰা টনচিল, উম টনচিল হৈ আছে। ৰাতিপুৱা তামানে কি গোটেই গা গৰম হৈ একদম অৱস্থা
আচ্ছা। দেখা লবিয়ে ডক্টৰক।
সেই জ্বৰডাল আহিছেই নহয় এতিয়া।
উম আমাৰ মাৰো জ্বৰ।
উম।
বহুত হৈছে জ্বৰ সেই
মুৰ তন্সিলটোৰ কাৰণে হৈ আছে।
আচ্ছা, তই কিবা খাইছোঁ নাই ঔষধ সৌষদ খাইছ নাই?
উ ঔষুধ খোৱাই নাই এতিয়ালৈকে, খামে আৰু আজি।
উম উম। আৰু কিবা তোমাৰ তাত কিবা প্ৰজেক্ট চজেক কৰিব দিছে নেকি?
নাই আমাক একোৱেই দিয়া নাই এতিয়ালৈকে কৰিবলে।
উম, আমাক অহা সপ্তাহৰ পৰা কিবা প্ৰজেক্ট কৰিব দিছে। সে চাবমিত কৰিব লাগিব।
কেতিয়া চাবমিত কৰিৰ লাগিব?
মানে অহা সপ্তাহ কৰিবলৈ আৰু এক্সামৰ আগে-আগে চাবমিট একজাম হ'ব নাই একজাম?
হ'ব বুলি কৈ আছে, আমাক একোৱেই ভালকে কোৱাই নাই, কিবা প্ৰজেক্ট উঠাও কিবাও ক্লাছো কেতিয়াবা এটাই কৰাই, কেতিয়াবা এটাই কৰাই, আমাক যোনে কৰাইছিল সি নকৰোৱাই হ'ল।
অ', আমাক কাইলৈ আমাক কাইলৈ কেনঞ্চেল কৰিদিলে ক্লাছ।
অ কিয়?
অ', আছে।
অ', আৰুটো কলেজতে?
অ', এ আমাকতো কলেজতো পৰহি কেনচেল কৰিছিলে, আজি নহ'লে কলেজতো বৃহস্পতি বাৰে।
অ', অ'।
কালি ইনষ্টিটিউত আছিলে, আজি গলোঁ মেছেজ দিছে কাইলৈ ক্লাছ নহয় বুলি।
অ', অ', না আমাৰ কলেজতে হ'ব বাৰু। ওৱান থাৰ্টিৰ পৰা আছিলে ন আজি?
উম, ৱান থাৰ্টি পৰা ফ'ৰ থাৰ্টি। ইমান এটা মানে টাইমিং নচলে কিন্তু ওৱান থাৰ্টি বুলি কৈ পেলাই দুটা পোন্ধৰ বিশ মানত ষ্টাৰ্ট কৰেহে।
উম, গম পাইছোঁ। সেইটো আমাৰো হয় তেনেকা।
উম, তই টাইমটো না, আমি ইমান দূৰৰ পৰা যাওঁ টাইমটো অলপ মানে হেৰি কৰিব লাগে আৰু।
উম, হয় হেতু।
তাৰপিছত আকো ছুটিও চাৰে চাইটা বুলি কৈ পেনাই তিনিটা মানত চুটি দি দিয়ে।
জলদিয়ে চুটি দি দিয়ে আকৌ সুধিব আৰু কৰিবানে এনেকুৱা এনেকে সুধি থাকে আকৌ।
অ', নকৰা আমিতোনো ভালে মানে নকৰালে।
অ', আমিতো কমেই ন নকৰা নালাগে বুলি, নিজে সিহঁতৰ চাগে কৰাবলৈ মন নাথাকে সেইকাৰণে আৰু কৰিব নে আৰু কৰিব নে এনেকে
উম, সেইটোৱে। তোমাক তোমালুকৰ কাম আছে নেকি তেনেকে কৈ থাকিব।
অ'।
তোৰ কাঢ়ো হৈছে নেকি?
হা?
কাঁহ চৰ্দি চব হৈছে।
কাঁহ চৰ্দি চ'ব মাৰিছে একদম।
বঢ়িয়া।
উম, মানে অকণমান বেছি বতাহ লাগি গলে মোৰ সেইটো বহিয়ে যায়।
উম, ফুৰিব গছিলে যে সেইকাৰণে চাগে?
হয় নহয়?
তেওঁ গালি পৰিছে।
এই তই অৰুণাচলৰ ফালে গৈছিলি সিদিনা?
সেয়া।
হা?
হা?
তই সেইদিনা অৰুণাচলৰ ফালে যোৱা নাছিলি?
কেতিয়া?
সিদিনাখন? পাইছিলোঁ। ফটো পাইছিলো মাজতে।
অ', অ'।
উম পাহাৰ গল যে সেইকাৰণে এমাহ গল এতিয়া।
লব পাৰে চাগে হা?
উম। আমি যে খানা এটা খাব যামো এনেকুৱা বেমাৰ হলে কত যাব পাৰিবি আৰু?
উম সেইটো ভালেই যাব বাৰু দে ইমান টাইম নালাগে চু।
তথাপিতো ল'ৰাবিলাক চাবাচোন এই এতিয়া গৰম বন্ধত যাব পাৰিলো হয়।
অ, সেইটো হ'ল আৰু কোনো লগো পোৱা নাই ন আমি?
অ বহুত দিন হ'ল লগো পোৱা নাই।
উম সেই লাষ্টখনেই সেই গাভৰুত খোৱাতোৱে আৰু।
গাভৰু নহয় আমি বেছি আ খাইচিলো যে।
ন নহয় বেছিনো কি ন পোৱালি আন্ধা পোৱালিহে।
অ আনতা বজা মানে ভালকে গাভৰুত খুৱাতে অ।
অ গাভৰুত পোৱালি অ। হলেও তাত মানে কেইটামান আছিলে আৰু।
অ একে ভালকে আগৰখানতে লগ পোৱা চব আহিছিলে সেইটো অলপ মানে কেইটামান আহিছিলে দচ পোন্ধৰটামান আহিছিলে।
তাৰ পাছত আৰু নাই, সেইটোতো লাষ্টত আম ত পোৱাচে খাইছো আহ হা।
ওলাই যাম যাম কৈ তাৰ পাছত নাযায় কোনো।
অ কিবা মিলিব কিবা নিমিলিব আকৌ বাৰত নাখায়।
অ কিবা আউটফিট নাখাই কাঠচি নাখায়।
সেই গ'ল তাকে আৰু।
উম ইহতি ক'ত গৈছে বিনাচি বিছাউতে?
হয় ৰিচে পঞ্চায়তত কৰিছে।
তাই ক'ত অ গাঁৱতে পঞ্চায়ততে।
নহয় এমবে এইটো যে এইখন কি শনিবাৰ বজাৰ যে এইফালে কবাত পঞ্চায়ত এটা আছে নেকি?
এইফালে ব্লক এটাই আছে। আচ্ছা আৰু কোন আছে? তোৰ লগৰজনী তোৰ ইজনী লগত থাকা তেনেকে।
কুল?
তোৰ লগত থাকে সেজনি পাহিৰ লগ থাকে যে?
তই কুমকুম, গুমগুম হায়টো পিএইচি। পি এইচি টো এই ৰাৱাৰ বাগানৰ ফালে আছে।
আচ্ছা, কিছুমানৰ পৰা ইন্টাৰভিউ শেষ হ'লেই বোলে এতিয়াই?
অ অ, কুমকুমহঁতৰো শেষ হ'ল পোন্ধৰ তাৰিখে প্ৰজেক্ট
ইমান জল্দি কি কৰা নি?
পোন্ধৰ তাৰিখে প্ৰজেক্টটো দিব লাগিব তাৰপিছত নাই আৰু মানে নাজানো আৰু চাৰ্ভে কৰাইছে কেনো মেইনলি বেছিকে।
আচ্ছা কিন্তু টোটেলটো এশ বিশ ঘণ্টা হ'ব লাগে?
মিলাই দিব চাগে সিহঁতে সেয়া।
বা দেৰি মানে সেনেকে দশ ঘণ্টাই গৈছে। অ কাৰণ বাৰ দিনত কমপ্লিট হ'লে বাৰ দিনত কমপ্লিট সি দশ ঘন্টা কৰিব লাগিব।
অ সেই কোপচে দশ ঘণ্টা কৰিব নহয় এ মানে এটা এটা এ হেৰি দি দিছে এটা এটা জেগা দি দিছে, সেই জেগাবিলাকৰ চাৰ্ভে কৰিব চবেই কৰি পেলাই সেইবিলাক ৰিপৰ্ট বনাই পেলাই চাবমিট কৰি দিব আৰু আজি লাষ্ট চবেই আছিলে কুমকুমহঁতৰ।
উম তেন্তে আজি চবেই বেছি আগফালে গৈছে নেকি আজি?
না আমাৰ এইফালে আহিছিল দেপুটাফালে। অ তাপিছতে দেপুতাফালে আহিছিল চবেই কৰিলে, আৰু নাই আৰু কাইলৈ পৰহিলৈ যাব নালাগে, খালী পোন্ধৰ তাৰিখৰ আগত বা পোন্ধৰ তাৰিখে ৰিপটটো চাবমিট কৰি দিলে হৈ গ'ল।
মই ত কম্প্লিট বনাম তাৰপিছত
আ কমপ্লিট।
উধৰ নি মানৰ পা চুটিখিনি এতিয়া ভালে বে আমিয়ে ফচি আছো।
অ আমাৰ ফচাই থৈ দিলে। কেনেকে মানে কি কৰালে আৰু।
এমাহৰ ত্ৰিচদিন কৰিব লাগিব উপাই নাই।
উম নকৰিলেও নহব।
উম।
তহঁতৰতো যিমানে হওক অলপ হ'লেও আগবাঢ়িছে। আমাৰতো একোৱেই নাই।
উম আমাৰ আমাৰ মানে থিওৰি, আকৌ প্ৰেক্টিকেলো কৰাব কাইলৈৰ পৰা।
আমাৰ ইমান আগবাঢ়াই নাই।
তহঁতৰ ক্লাছ কোনে কৰাই‌ ছাৰৰ নাম জান নেকি নে নাজান?
এই আমাক ফাৰ্ষ্টতে এইজন চফিকুল চাৰে কৰাইছিল।
উম উম এতিয়া?
তাৰপিছত এতিয়া আৰু এটা আছে অকন বগাকে যে হিন্দীত কয় যে।
অমীয় নে কি হি?
নাজানো নাজানো তাৰ নামটো নাজানো।
এই শকতকে যে বগাকে চছমা পিন্ধে যে মানুহটোৱে। এ চকলাম চিনি পালো অ, সি আমাৰো সিয়ে কৰাইছে।
অ সিয়ে কৰাই।
আচ্ছা।
মানুহখিনি ভালেই বাৰু লাষ্ট
অ মিলাই দিম কৈছে বাৰু। জানো আৰু কি কৰে এতিয়া।
কোনো এটেণ্ডেঞ্চ লগত চাইন কৰা নাই এতিয়াও?
নাই কৰা। তহঁতৰ কৰিছে?
নাই নাই। আমাৰ এটেণ্ডেঞ্চ লৈহে আছে, লৈ আছে মানে কাগজ এখনৰ কাগজ এখনত লিখি লিখি দিব দিয়ে সেয়াই।
অ তহঁতক কাগজত লিখি দিব দিয়ে, আমাৰ আকৌ নিজেই লয়।
অ আমাৰ লিখি লিখি দিব দিয়ে। উম প্ৰক্সি মাৰি দিব পাৰা বেলেগক।
আমাৰ নিজেই লয়, আমাৰ নিজেই লয় বোলো।
আমাৰ
কলেজতো নিজে লব, তাতো নিজেই ল'ব।
আমাৰ যত কৰো, যত কৰিলেও আমাৰ সিহঁতে লিখি লিখি মানে আমাক লিখি লিখি নিজে দিব দিয়ে নাম, নামটো লিখি দিলে হ'ল মানে আৰু।
অ সেইটো ভালেই প্ৰেজেণ্ট দি দিলেও হল নগ'লেও।
সেইতো ভাল দেই। বাকি কিবা খালি?
মই অ ভাত খালো অলপ আগতে।
আচ্ছা।
খাবলো
অ পঞ্চনলে দে বেয়া কথা।
অ ডিঙিলিলি কৈপিনে কিবা গিলিলি
উম।
নিজৰ অশান্তি লাগে আৰু। কাইলেটো নায়ে ন ক্লাছ।
নাই কাইলে বন্ধ কাইলে শান্তি।
উম।
পঢিবা অ তালৈকে যাবলৈ বহুত দূৰ হৈ যায়, যাবলৈ মন নযায়।
অ আৰু দুপৰীয়া যে একেবাৰে অশান্তি লাগে। অ গম পাইছো।
অ আলকটৰা ৰাস্তা ডাল গোটেই ৰৈ পেলালে চাইডে চাইডে যাব
অহ ইফালেদি যাবলৈও দূৰ হয় আৰু দুশ টকামান তেলে পুৰে।
তেল যায় বহুত তেল যায়তো।
হেল্ল' দুশ টকামান তেলে পুৰে বোলো মো। উম। তই তিটো স্কুটি লৈ যাৱ।
স্কুটি লৈ যাওঁ সেই ইমান দূৰ টমটমত যাব নোৱাৰি। অ যায় ইমানো নোযোৱা নহয়টো।
যায় মানে কিমান যায়? এশ টকা।
অ যায় তেনেকে আও
উম মোৰ যে দুশ টকা যায় ডেইলি
অহ। স্কুটিত যে অকমান ভালেই টমটমত গ'লে যে এবাৰ এজনী গৈছে তিনিশ সুধিছে তাইক। অকল অ যোৱাটোতেই অহাটোতো আছেই।
অকলে গৈছে কাৰণে চাগৈ।
নহয় নহয় আছিলে আৰু কোনোবা
আচ্ছা আমাৰ লগৰবিলাকে মানে ভাড়া কৰি কৰি যায়।
অ এ নহয় নহয় কিছুমানে অকমান নতুন টাইপ পায় ন।
অ কিছুমানে দি দিব বুলি ভাবে বাট তালেকে কিন্তু এশ টকা ষাঠি, সত্তৰ টকাটো ল'বই।
অ সেইটো ল'বই বাৰু তে উম সেইটোৱে
হেল্ল'
বাকী ভাত খালি।
ভাত গজাওঁতে খাই গৈছিলো এতিয়া নাখাওঁ ৰাতি খাম আকৌ।
অহ
তাই এনেই ফোন কৰি আছে মানুহবিলাকক
উম।
দে ঠিক আছে দে ন পিছত কথা পাতিম।
অঁ অঁ ঠিক আছে দে।